হেল'
হয়, উচৰত লোৱা হাস্পিকটো
অ', কোৱা আকৌ আৰু
এই একেবাৰে মাত এখন নাই ল এবাৰ
হেড-হেডফোন লগাই লৈছোঁ ৰ'বা।
অ', হেডফোন টো লগোৱা জল্দি, মানে মাত নাহে তোমাৰ। লগালা নে কি?
কোৱা এতিয়া। শুনিছানে?
অ', স্পিকাৰ উচৰলে লোৱাচোন। এতিয়া অলপ-অলপ আহিছে আগতকে মানে অলপ বেছি আহিছে আৰু
অ দিয়া এতিয়া কোৱা ভাত পানী খালা নে নাই?
নাই ভাত-পানী খালো বাৰু অলপ আগতে
অ ভাত খাই পেলাই মই সেয়া বাহিৰত আহিছো অলপ অকমান গৰম
এ বাহিৰত মানে আমাৰ ইয়াত বাহিৰত মৰহে এতিয়া মানে বাহিৰত ওলাব নোৱাৰি বাহিৰত বহিবলৈগে আমাৰ মানে মহ ভৰ্তি মানে বুজিছে এতিয়া বাহিৰতো ওলাব নোৱাৰে ভিতৰত আকৌ গৰম তে শুই আছ ফেনখন চলাই।
আচ্ছা বহুত গৰম লাগিছে কিবা এটা।
কি কবা আজি গৰম দিছে। এতিয়া যে টোপনিটো আহিল ন শুব ধৰি নহয় ৰাতি আকৌ টোপনি হা-হা
খোৱা-খোৱা ভাত কিহে খালা?
ভাত তোমাৰ আজি নিৰামিষ বনালে। কি-কি বনালে পাহৰি গলোঁ নহয় অ-অ কিবা কাচকল তৰকাৰী বনালে তাৰপিছত তোমাৰ আলু তেনেকে ঢেৰ কিবাকিবি বনালে আজি।
কোৱা
হা!
কাচকল খোৱা নে নাই?
কাচকল খাওঁ প্ৰটিন আছে যে খাব লাগিব অ ভিটামিন, প্ৰটিন বস্তু বেছিকে খাওঁ মানে।
অ ভাল-ভাল কাচকলত এইফালে হেৰি থাকে ন খালে ভাল
অ ম‌ই মানে অ এতিয়া মানে তোমাৰ গৰমৰ দিনা এইবিলাক খাব লাগে অলপ
তেতিয়া প্ৰ'টিনটো ডাইৰেক্ট পায়।
সেইটোৱেই
ই যি গৰম দিছে বা ৰাতিও শান্তি নাই।
ৰাতি তোমাৰ শান্তি নাই এতিয়া জুলাই মাহটো গৰম বন্ধ বুলি এনেই নকয়তো
অ হয় গৰমৰ বন্ধত যে গৰমতে বন্ধ দিব
কি ক হয়
পিছে এতিয়া খোৱা কেইটাত হ'ব?
আহ খুৱা মোৰ বাৰটামান বাজিব গৈ খাওঁতে-খাওঁতে। অ ৰাতি গেম-চেম এনে তেনেকে খেলো তাৰ পিছতে এইফালে ইনষ্টা-চিচষ্টা চাওঁতে-গওঁতে ৰিল-চিল এইবিলাক
এ ৰাতি নানে নহয় ন ৰাতি শোৱাৰ টাইমত যে মানে যি কৰা কৰিবা খালি ইনষ্টা আৰু ফেচবুক অন নকৰিব বুজিছা।
ৰাতি সময়
ৰাতি সময়তকে কিয় জানা তুমি যে ইনচটা চাই আছা তোমাৰ টোপনি আহিছে তুমি কবা যে এই দুটা ৰিল চাই দিওঁ। কিন্ত সেই যে দুটা ৰিল যে স্কল কৰোঁতে-কৰোঁতে কেতিয়া যে টাইম পাৰ হৈ যাব আৰু দুটা পাই যে দুশটা ৰিল হৈ যাব গমেই নাপাবা জানা
সেইটো হয় বাৰু সেইটো বহুত ক্ষেত্ৰতে পাইছোঁ। ভাবোঁ যে, ভাবোঁ যে, ভাবোঁ যে বাৰটামানত শুই দিম বুলি বাৰটা পৰা গৈ পালে তোমাৰ দুটা, ডেৰটা বাজি যায়গৈ নহয়
অ সেইটোৱেই-সেইটোৱেই ৰাতিপুৱা মই মানে ৰাতিপুৱা অকনমান ইনষ্টা এইবিলাক মানে একো অন নকৰোঁ
অ কিন্তু গেমটো খেলিলে গেমটো খেলিলে নহয় কাৰণ গেমটো খেলিলে মনত ভাবি লওঁ যে এই গেমেই খেলিম।
এ একে মই আগতে ভাবিছিলো
উম
ৰাতি-পুৱাই চাগে। মানে এনেকুৱা গেম খেলিছিলো।
এইটো গেম খেলাটো ফ্ৰী-ফায়াৰটো বহুত
তিনি ঘন্টা হায়চ, দুঘন্টা বা তিনি ঘণ্টা নেকি আগতে তেনেকে আমি গেম খেলোতে লগৰখিনি মানে, আমাৰ যিটো গ্ৰুপ আছিলে ন মানে তেতিয়া গ্ৰণ্ড মাষ্টাৰ আৰু গ্ৰেণ্ড মাষ্টাৰ থাকো আকৌ চিজেন। গোটেই ৰাতিটো গেম খেলো
আচ্ছা বি য়াৰ বেছি খালা নে চি এছ?
তেতিয়াতো বি য়াৰ খেলিছিলো এতিয়াতো বি য়া চি চ একোৱে খেলিব নাই এতিয়া। নহয়। এতিয়া মানে তোমাৰ খেলিব নগলে যিবিলাকে চেঞ্জ কৰিলে, আমাৰ চব মানে কামে-কামে গুচি গল এতিয়া।
আচ্ছা চব মানে হেৰি হৈ হৈ গ'লগৈ এতিয়া বিজি।
চব বিজি কৈছে বাৰু এইবাৰ অল পিক টো আহিলে আকৌ আহিম বুলি। অছ জানো দিব দ
উম।
নাই আপডেটটো কি আনেবা এইবাৰ।
গেৰীনা আপডেট দিলে টো।
অল পিক আহিছে জানো।
ন আহে এবাৰ।
সেই এইবাৰে দিয়া কথা আছিলে। নিদিলে আকৌ ঠগি দিলে। বতিয় দি নহ'লে
আহ দুদিন হৈছে আপডেট অহা অ দুদিন হৈছে। আপডেট দিছিলো কি ফটোৱা কৰি পেলালে চব। তলা-পুতলা কৰিব পেলালে।
সেইটো কাৰণে খেলিব মন নোযোৱা হল কি গেম তো।
উম, উম, এনেই এইবিলাক বিজেমা পাবজি এইবিলাক খেলিব ভাল। এইবিলাক মানে গ্ৰাফিক্সটো ভালছে। কিন্তু ফ্ৰী ফায়াৰত মানে হেৰি হৈ গ'লগৈ, চব পুতলা-পুতলা কৰি পেলালে।
উ। উম, গেমবোৰ ত গেম-খেলাতকে এনিমেল চোৱাটো ভাল আছে বুজিছে।
অ' সেইটোৱে বহুত হেৰি অ।
হম।
সেইটোৱে ভাল নেকি?
মই খুবনিমা মইহেজ ষোল্ল পৰা এ নিমাচ আহছো গেমতো পছত খেলিছো।
উম, এনিমিতো বাওঁ এনেও চাই ভাল লাগে বাওঁ। এনেই বুজি, বুজি নোপোৱা মানুহে চালে চাবলৈ মন নাযায়। এনেই বুজি পোৱা মানুহে চালে পুৰা বেলেগ নিচা।
তাকে কিছুমানটো কাৰ্টুন বুলি কয়। সেইটো সময়ত আৰু এনেকুৱা চুটটো উঠে ন, দিয়ে নেকি লগাই পেলাই। অ' কিছুমান কথা সেই কাৰ্টুন চাই আছ কি মনতে ভাবি থৈ দিও আৰু, বাদ দিয়া আৰু।
কাৰ্টুন।
কাৰ্টুন মানে মই যেন প'গ'ত ছোটা ভিমহে চাই আছো। ইহঁতে কাৰ্টুন ক'ব।
ইনষ্টাত ফল' কৰিহে আছোঁ, ফল'বেকটো দি দিবা।
অ' ঠিক আছে বাৰু।
তুমি চোৱা নাই মানে ইনষ্টা ন?
ইনষ্টা মই নচলাৱেই ক'লো নহয়, মই ইনষ্টাত ৰীলচ চাবলেহে, তাকো কেতিয়াাবঢাহে এনে। এনিটাইম। কেতিয়াবা অ' মানে চচিয়েল-মিডিয়াত ইমানটা সেই নাই।
বেলেগৰ ময়ো ইমান এটা নচলাওঁ। এ কিন্তু ফটো-চটো লগালে, মেনচন কৰিলে মেনচন বেকটো দিব তেনেকোৱা এ।
অ' তেনেকুৱাই মই। সেইবিলাকলৈ এইবিলাক যে ফলো বোকৰ সেইবোৰ নাই মোৰ চখ
অ' মই একাউণ্টটো চাই পেলাই গম পাইছো। ইয় বেছি তাপাদি নাই, হেই নাই বুলি।
সেইটোৱেই, কি কৰিব আৰু।
বা আকাশখনত চাইছো আকাশখনত এটাও হেৰি নাই। কাইলৈ দিব একচোত।
হা হা
কাইলৈ একচুত ৰ'দ দিব।
ছা
কাইলৈ বোলো একচুত ৰ'দ দিব।
কাইলৈ দিব ন?
উম ভালকে দিব।
এ সদায়ে দি আছে। কালিনো কি নতুনকে
অ' সেইটোৱে।
অ' বৰষুণটো দিলেহে মানিম, বোলে অ' নাই নতুন কিবা এটা হৈছে।
অ' সেইটো, বৰষুণটো দিলে অকনমান ঠাণ্ডা হয়।
ঠাণ্ডা কিনো! বৰষুণটো সেই দুই মিনিটৰ কাৰণে দিয়ে। লাষ্টত আৰু গৰম পেলাই দিয়ে। হয় নাই? বৰষুণ দিলে আৰুহে গৰম পেলায়।
পোৱা পিছতো আৰু শেষ। যি গৰম দিব বৰষুণ পোৱা পিছত।
ডাৱৰীয়া থাক বতৰটো, বেয়া নাপাওঁ খালি।
অ' বতাহ মাৰি থাকক ন? অকন-অকনকে। ৰ'দটো দিয়ক বাৰু। ৰ'দটো অকণ কমাই দিছে নো থাকক।
নাই সেই কওঁ, সি অকমানি-অকমানি গৰমটোতেটো মানে বেয়া
নাই নহয়, গৰম, ৰ'দটো নালাগে। মই মানে ঠাণ্ডাৰ দিনতটো বেছিকে ভাল পাওঁ সঁচাকে ক'চোন।
নাই ঠাণ্ডা দিন সোমাব বুলি এতিয়া বেছি বেছি দিন নাই আৰু। এই সহ্য কৰিব পাৰিলেই দুমাহ।
নহয়। ঠাণ্ডা দিনটো যেনেকে নহয় সহ্য কৰিব পাৰি। কিন্তু গৰম টো যে সহ্য নহয় মানে! সহ্য সীমাৰ বাহিৰত সেইটো।
সেইটো হয়। হয়টো এইটো মানে কি জানা? এতিয়া তোমাৰ দুমাহ ডেৰ মাহমান আছে নহয়! ডেৰ মাহটো যদি কেনেবাকে যদি গ'ল। ঠাণ্ডা দিনটো এনেও সোমাই যাব ন? তেতিয়া অকমান শান্তি আৰু।
সেইটোয়েই।
জেল গৰম দিছে, তেতিয়া একদম শান্তি। কোনো-কোনো কেচে নাই লেফ-চেপ জাপি কৰি শুই থাকা। ধুনীয়াকে পেন-চেন পিন্ধি কৰি টো বেলেগে মানে! ৰ'দ, ৰ'দত হেৰিত গেঞ্জিটো পিন্ধিবলৈও মানে ভয় লাগে।
নাই গৰমৰ দিনত তুমি সোনকালে উঠি যাব পাৰা। ঠাণ্ডা দিনতো উঠিব মন নাযায়, লেপখন এই জাপি
অ' হোৱাটো হয়। ফেনো চলাই ল'ম, লেপু জাপি ল'ম।
অ মোৰ তেনেকা মোক ফেন লাগিবই মানে। ইমান ফেন নহক, ফেনখন লাগিবই ফেনৰ বতাহটো মানে। অভ্যাস কৰি লৈছো। এইটো চাউণ্ড নাহিলে মই শুব পাৰিম।
উ সেইটোৱে মানে ফেনখনো চলাই লম লেপচেপো জাপি ল'ম জাপি লৈ পেলাই শুই থাকিম।
হ ঠাণ্ডা দিনত মোবাইল চলাবা কিন্তু ত গৰম নহয়
অ গৰম এক
সেইটোৱেই ঠাণ্ডা দিনত এই গৰমৰ দিনত গেম খেলিব নোৱাৰি। ঘামিব ই লেগ। ফতি যাম ফাটি যাওঁ কে সেং মাৰে ক মোবাইলটো।
হম
এবাৰতো কি কৰিছো এনেকুৱা গৰম হৈছে মই কৈছো কেৰি বেগ এটাত ভৰাই লৈ পানীত জুপুৱাই দিছো মোবাইল উপায় নাছিল। নছিলে মানে উপাই নাছিলে এনেকুৱা গৰম হৈছিলে, পিছত মাই আহিলে কিবা এটা কৰিব লাগিব। কেবেটো ধুনীয়াকে বান্ধি বছৰল বি না তাক পানীৰ ভিতৰত সোমাই ৰাখিছিলো কিমান সময়ত
সোমাই দিবা।
নাই সেই মাদাৰ বত বেয়া হৈ যাব। মানেমাৰ বেয়া হৈ যায়গে বটখন। ৰি সেইকাৰণে সেইটো নকৰে ফিছত।
কি মোবাইল, আইফোন?
এই আইফোন নহয়, ইনফিনিক্স
উ' ইনফিনিক্স, মই ভাবিছো আইফোন নেকি।
আইফোন আইফোন, ম, আইফোন মোবাইলটো মই বহুত বেয়া পাওঁ।
এই কণীকন, এই কণীকণ, পিটকিলি পিটকিলি ল'ৰা ছোৱালীৰ হাতত আইফোন।
এইটো মানে কি কবা, আইফোন এই অ' বাত মই মানে বেয়াই পাওঁ ত
মানে এইটো এটা মানে কি হয়, গম চাব গম পাইছে নে নাই, এইটো মানে চৌ' আও মানে, আইফোন আছে।
হেল্ল'।
ইনফিনিক্সৰ কিনীছা ন?
ইনফিনিক্স ইণ্ডিয়ান মডেল ভাল মনে বহুত দিন চলিছে।
অ'অ' মই কেইদিনমান হ'ল, মানে ইটো মোবাইল মোৰ আগতে মানে হেৰি এটা আছিলে, নাথিং এটা আছিলে
উম।
নথংটো বেয়া হৈ গল, তাৰপিছতে মই আকৌ কেইদিনমান আগত মই চেমচাঙ এটা কনিছো, এতিয়া ম কথা পাই থকাটো চেম চাং মানে।
ছেমছাং কি হয়, মডেলটো?
হা চামচং এচ চিৰিজ
অ' থিকে আছে।
এতিয়াহে অকণমান শান্তি আও, মানে গেম চেম খেলি অকণ হিট নহয় ন, প্ৰচেচাৰ আছে যে, হিট নহয় সোনকালে। সেইটো কাৰণে হ অকণমান ঠাণ্ডা হৈ থাকে আও, তেও গৰম দিনত মোবাইলত কিবা টেম্পাৰচাৰ হাই হৈ যায়।
থিকে আছে, সৈ লবা, কুলিং ফেন লগাই ল'বা।
এই তেও, তেও এই গম পাইছে নে নাই কুলিং ফেনে গৰম উঠিছে। যি গৰম, তুমি ৰুমৰ ভিতৰততে সোমাই আছো, ৰুমৰ ভিতৰতে গৰম, গম পাইছা নাই। ফেন তুমি কিনাই চিনাই ফেন চলাই ললেও গৰম। আৰু কুলিং ফেন টো কিমান সময়ো টিকিব আও। কুলিং ফেন উ' চলি-চলি লাষ্টত গৰম উঠি যায় গ'।
উ' তাৰো বেয়া লে কিমান কাম কৰিব আৰু।
কিমান কাম কৰিব, কৰিব দহ মিনিট পোন্ধৰ মিনিট মান ভালকে হেৰি কৰিব। তাৰ পিছত কুলিং ফেনৰ পৰাও গৰম গৰম হাৱা ওলায়।
স ক মই নোৱাৰো আৰু
কৰিলা নে বতৰটোৱে গুম গুমাই আছে, বৰষুণ দিব নেকি।
স' সেইটো সদায়, এই যে কি কয়, খ ফকুৱ যোন, হা
সেইটো এনেই চঙগী ভঙী, গুম গুমাই থাকে।
ৰাস বব ৰাস্তা ন গিললে
উম উম।
সেই তেনেকুৱা অৱস্থাায় অ' একেই, নো কি হ'ব নহ ৰাতি শোৱাৰ পিছত যদি বৰষুণ দি দিয়ে, মানুহে গমেই পাইছে নে কি কোৱাচোন দিনটোত বেলে বেলেগ কথা।
হয় এইটোৱে।
ৰাতি খান দি মানে কি হ'ব আৰু, শোৱা পিছত বোলে নাই দেখছো বুলি গম পোৱা আৰু। ৰাতি পলে শাক কি গৰম দওঁ।
একেই, বেলেগ অন বৰষুণতো দিয়ক অণ বতাহ চতাহ দিয়ক তেতিয়া বেলেগ।
কেইদিনমান দিছিলে হা এনেকুৱা। খ উঠিছে নহয় ৰাতিুৱা জিম যোৱা টাইমত সেই চাৰে ছটা বজাত উঠিম ওলাম। ওলাই মানে দৰ্জ মখৰ পৰা। ভৰিতটো পেলাব পাওঁ সো মৰাই দি দিয়া বৰ বহি বহি আঠটা বাজি যায়গে ঘৰতে।
বত বতৰো বতৰতটো ঠাণ্ডা হৈ থাকিলেতো এনেও জীৱন কৰিবলৈও অকনমান হেৰি হয় ন।
এ এসপ্তাহ মানত তেনেকুৱা হ'ল জান নাই চাৰে ছটাাত উঠ নো আঠটা বজাত মই যাওঁ ঘ। পলং। মানে এনেকাই কৰিছে বতৰ।
উম এই গৰম, গৰমত গৰমত নোৱাৰি।